হাই
কোৱা, কি কৰিছা?
মই এনেই বিচনাত তুমি
ময়ো বিচনাত পৰি‌ আ কি কৰিম নো উম
বৰষু, বতৰ কেনেকুৱা, বৰষুণ দিছে নে?
অ', এইফালে আন্ধাৰ হৈ আহিছে ৰে।
উম আমাৰ ইফালে দি হো
সুধি আছে নেকি? আমাৰ এই মাত্ৰ ৰ'দ দি আছিলে। আন্ধাৰ হৈ গ'লচোন, এ ৰাম।
দিব চাগে বৰষুণ।
ধুমুহা আহিব যেন লাগিছে।
উম বৰষুণ দিলে নৰ্মেল বৰষুণ দিলে একো নাই, যেতিয়া বতাহ দিয়ে তেতিয়াহে ভয় লাগে।
হে, তুমাৰ ভয় লাগে?
মানে এই গছ গছ ভাঙে আৰু বহুত অ', ভয় লাগে বাৰু কাৰণ এই টিং চিং উৰুৱাই লৈ যায় যে বহুতৰে।
হয় বাৰু। মো ভাল লাগে গোটেই পুৰা যদি বতাহ ধুমোৱা দিয়ে ন ভাল লাগে, কাৰণ মইতো জানোৱে মাৰি পিনে বানপানী নুঠে সেইটো কাৰণে ধৰা চিন্তা নাই।
অ', তোমালোকৰ সেইফালে বানপানী নুঠে?
না না আমাৰ ইয়াত বান নুঠে।
আমাৰ যে উঠে আমাৰ যে উঠে।
তাতে বানপানী হয়।
অ', আমাৰ যোৱাবাৰ এই যোৱা যে আগত যে এবাৰ যে বহুত ডাঙৰ বানপানী হৈছিলে, আমাৰো ঘৰত উঠিব লৈছিলে অলপমান বাকী থাকিলে বহুতৰো ঘৰত উঠিছিল।
অ', আমাৰ ইয়াত বানপানী হোৱাতো মানে পোৱা নাই। বানপানী হওঁতে ভালো লাগে জানা, মাছ চাছ ধৰিবলৈ ভাল লাগে।
ভাল লাগে যদি তোমাৰ ঘৰত নুঠে।
ঘৰটো উঠে ভাল লাগিব কাৰণ ঘৰবোৰ বহুত লেতেৰা হৈ যায়। ম
অ', আমাৰ এতিয়া ধৰা পাকা ঘৰত উঠিলে, বিচনা চিচনাৰে কথা কও বা কাঠৰ ফাৰ্ণিচাৰ বোৰ আছে ন। সেই ফানীচাৰ বোৰ জানো লেতে টেৰা হৈ নাযায়, মানে খাই দিয়ে তোমাৰ তলৰ পৰা।
উম উম খাই দিয়ে, বেয়া হৈ যায় ফাৰ্ণিচাৰ বোৰ।
উম আমাৰ এনেকুৱা হৈছে অলৰেডি আমি আৰু সলাব লগা হৈছে গোটেই ঘৰৰ ফাৰনিচাৰ।
অ ভাল লাগে ৰে কি ধুনীয়া বতৰ কৈছা, মে অলপ অগত পুৰা ৰ'দ দি আছিলে হা গৰম গৰম। এতিয়া গোটেই আন্ধাৰ হৈ গ'ল বতাহ দি আছে পোৰা।
ত' তোমালোকৰ ফালে বানপানী নহয় সেইকাৰণে তোমালোকে ভাল পোৱা মোৰ সম্ভৱ।
আমি আশা কৰি থাকো জানা পানী হ'ব। পানী হ'ব গোটেইখিনি। মিলি কিনে একদম মাছ ধৰি। মোৰ ইমছটাত আহি থাকে ন। মাছ ধৰাবোৰ ভাল লাগে।
আৰে আমাৰ চোতালত মাছ ধৰে, ইমান ডাঙৰ ডাঙৰ মাছ। অ', যেতিয়া বানপানী হয় নহয় আমাৰ চোতালত মাছ ধৰে জাল পাতে। ইভেন আমিও জাল পাতো চোতালত কিন্তু আমাৰ কিছুমান মানুহে ডাঙৰ জাল। মাৰিব জানে নহয়। আমাৰ ঘৰত বাৰু নাই অনা। জানেও, এই জাল মাৰিব আহি কিনে ডাঙৰ-ডাঙৰ পুখুৰী মাছ বিলাক আহে, আমাৰ চোতালেৰে পাৰ হৈ যায়।
বহুত আশা কৰিছিলো, এইবাৰ বহুত আশা কৰিছিলো যে পানী হ'ব, পানী হ'লে মাছ ধৰিম, মই ভালকে মাছ ধৰিয়ে পোৱা নাই মানে তেনেকে
বৰশীও বাই পোৱা নাই।
বৰশী বাইছো এনে মাছ ধৰিছো ধৰা মাছ নধৰাকে নাই কিন্তু মানে যেনেকে একে ঘৰৰ ওচৰলৈকে পানী হৈ যায়, আকৌ একদম চোতালে-চোতালে যে মাছ ঘুৰি ফুৰে, সেনেকা হোৱা নাই আমাৰ।
এ নাই নোৱাৰা কাৰণ কিয় জানেনে? এ এদিন ভাল লাগে। তোমাৰ নেক্সট ডে' বহুত অশান্তিত গোন্ধ এটা ওলাই তোমাৰ
গম পোৱা নাই।
আৰু বহুতৰ ধৰা লেট্ৰিঙৰ পানী বা হেৰি সেনেকে গুচি নাহে নে।
অ', -অ'।
সেই বেয়া জেগা। পৰা আহে পানীবোৰ, তুমি কিমান খচি থাকিবা আৰু পানীৰ অভাৱ হৈ যায়। তোমাৰ কাৰণ দমকলত পানী উঠ উঠে। তুমি উম' হেৰি সেই পানী উঠালে মটৰেদি পানী উঠালে, বেয়া পানী ওলাই তুমি ৰুমত যাব নোৱাৰা কাৰণ পানীবোৰ বাহিৰত ওলাই গলেও সেই আকৌ সোমাই, সোমাই আহে তেনেকুৱা টাইপ হৈ যায়।
অ' প্ৰব্লেম হয় ন বহুত।
কাৰণ আমি বানপানী জেগাতে থকা মানুহ আমাৰ মানে গছ ধৰা কজিবোৰ গছ। তমাৰ বেছি জেকা লগা ঠাইত ৰুলে মৰি যায়। আমাৰ ঘৰত তেনেকুৱা গছ নাথাকে, আমাৰ ঘৰত এডাল ধুনীয়া শেৱালি ফুলৰ গছ আছিলে হা সেই গছ এডাল খুব বেছি এ এবছৰে থাকিলে তাৰ পিছৰ এবছৰ নে দুবছৰ থাকিলে যেতিয়া মানে বানপানী আহিলে মৰি থাকিলে ত আৰু লগালে আৰু মৰি থাকিলে। তাৰমানে আমাৰ ঘৰ বিলাক জেকা হয়। অ' এতিয়াও তোমাৰ আমাৰ বাৰীৰ ফালে বানপানী হৈয়ে আছে, চোতাললৈকেে এখানে বাৰীৰ পিছফালে পানী। ভৰ্তি তুমি যাব নোৱাৰা।
অ', -অ' আমিতো মোৰ ফ্ৰেণ্ডটো আৰু মইতো তোমাৰ আশা কৰি আছো যে পানী হ'ব, বৰষুণ হ'ব। আমি কা বৰষুণলে ৰাতি টৰ্চ লৈ কিনে আকৌ মোৰ লগৰতে ষাঠি লৈ লৈ ষাঠি জানা ন?
অ' জানো-জানো মাছ মাৰিব যায়, কুচিয়া মাছ ধৰিব যায়।
কুচিয়া মাছ ধৰিব যাও, যোৱাবাৰ গৈ আছিলো। যোৱাবাৰ ধৰিছিলো কিন্তু এইবাৰ পানী হোৱাই নাই।
অ', আমাৰ ফালে আকৌ চলি আছে, সদায় ৰাতি-ৰাতি যায়। আকৌ বহুতে তোমাৰ জাল পাতিয়ে আছে। তোমাৰ শিঙি, মাগুৰ মাছ বেছিকে লাগে কিন্তু।
অৱ অৱ আকৌ গৰৈ মাছ কাৱৈ মাছ এইবোৰো লাগে জালত।
অ', পুৰি খাই ভাল লাগে ন'।
উম, নাই মাছ না খাওঁ মই মাছ ধৰিবহে ভাল পাওঁ, নাখাওঁ মাছ।
কিয় কাইতক ভয় কৰা নেকি?
কাঁইটৰো ভয় লাগে আৰু মাছৰ মানে গোন্ধটো বেয়া পাওঁ মই।
অ', তুমি শুকান মাছ বেয়া পোৱা, তেতিয়াহ'লে।
মই ভাল পাওঁ নে কি কি জানা এইটো মিছা মাছটো ভাল লাগে আৰু কেঁকোৰাটো অলপ অ', এনেই বাকী নাখওঁ আমি।
কেঁকোৰা গুন্ধ নোলাই জানো।
না না কেকোৰা গুন্ধ নাই। এই দৰিকনা মাছটো শুনিছা?
উম, উম, দৰিকণা মাছ।
হা সেই দৰিকণা মাছটো খাওঁ আৰু বাকী একো মাছেই নাখাওঁ।
হম।
মাছ ৰ ডিমো নাখাওঁ।
হম, কিয়?
এই খাবলৈ বেয়া লাগে মোৰ, মানে গোন্ধাই যে সেইটো কাৰণে বেয়া পাওঁ।
কিন্তু বহুতে আকৌ মাছ খায়, কেঁকোৰা না মই বাৰু কেঁকোৰা খাওঁ মই কেঁকোৰাটো খাওঁ পুৰিও খাওঁ, আঞ্জা বনাই খাওঁ চব খাওঁ কিন্তু আমাৰ ঘৰত নাখায় বাৰু।
কেঁকোৰাটো চাটনি বনাই চাই চা?
অ' সেইটো পুৰি কিনে চাটনি নবনাই। ছিল, হেল্ল' পিটিকি কিনে অ', মই খাওঁ অ', মোৰ খোৱাৰ কোনো হেৰি নাই ঘৰত নাখা, শামুক খোৱা নে নাই তুমি?
পোৱা নাই আজিলৈ। উম তুমি এহে তুমি খাইছা?
মই এই এবাৰ যেনেকে আমাৰ এইফালে এটা ৰাণী বুলি জেগা আছে হা। তাত মানে তোমাৰ পিয়ৰ খাদ্যবোৰ পায় মানে এইবিলাক গাঁৱলীয়া খাদ্যবোৰ পায় তোমাৰ।
উম।
লোকেল ধাবা বুলি ইয়াত আছে। তা মানে বহুত লোকেল ধাবা আছে, তুমি যি খনতে সোমোৱা মানে পলু, ‌‌হেৰি পলু পাবা তাৰ পিছত এয়া খামুক পাবা।
উম।
পাবা মাটিমাহে শামুক বা শামুক ড্ৰাই ফ্ৰাই যি খোৱা মই দুয়টাই খাই দিওঁ। কিন্তু মাত যিটো শামুক, সেইটো মানে কিছু হেৰি চুপি চুপি খাব লাগে। যদি তুমি ড্ৰাই সেইটো খোৱা তেতিয়াললে সিহঁতে উলিয়াই দিয়ে। উম মই খাই পাই-
কেনেকা লাগে? টেষ্ট, টেষ্ট টো কেনেকা?
ভাল হয় খাবলৈ, খাই চাবাচোন।
মা-মাছৰ নিচিনা নে? এনে মাংসৰ নিচিনা
নাই নাই মাছৰ নিচিনা একদম নহয়। মানে কি কয় একদম এটা হাদ্দি নোহোৱা জীৱ আৰু কিবা মানে সেই আৰু পতক- কিনো, চুপি দিব লাগে ন। পতককে তো গললৈকে গুচিয়ে যায়, তুমি গমেই নাপাবা। আৰু ভাল হয় কিন্তু, মই খাই যা পোৱা নাই।
হয় নেকি, খাই চাম ৰবা এবাৰ। মোৰ মানে মই যি তি খাব নোৱাৰো তোমাৰ। ত' মই মাজতে ছাগলীটোও খাব নোৱাৰচো, ছাগলী মানে নাখাইছিলোৱে কিন্তু এতিয়া ছাগলীটো ভাল লাগে ধৰা অলপ চলপ খাব লৈছো।
অ', বহুতৰ হেৰি এলাৰ্জিও থাকে।
মোৰ এলাৰ যি নাই বাৰু এতিয়া ছাগলীটো ভাল কে বনালে খাই ভাল লাগে, কিন্তু গোন্ধালে বেয়া লাগে।
অ' অ'- অ' আৰু তেনেকুৱা হয় ছাগলীৰ গোন্ধ এটা ওলাই বা হেৰিৰো গোন্ধ ওলাই, কিন্তু হাঁহ বনালেও হাঁহৰ গোন্ধ এটা ওলাই কিছুমানৰ।
মই হাঁহ খায়ে পোৱা নাই।
হে তুমি কি খোৱা কি মানে অকল বইলাৰ।
অ' সেইটোৱে। মানে তোমাৰ হাঁহটো মোক প্ৰথমতে খাব দিয়া নাছিলে। মাহঁতে কৈছিলে যে পঢ়া শুনা পোৱালি হাঁহ খাব নালাগে।
অ'।
তাপা সেই হাঁহ খাব নালাগে বুলি ক'লে যেতিয়া আৰু মই সৰুৰ পৰাই নাই খোৱা- নাই খোৱা- নাই খোৱা আজিলৈকে মুখতে দিয়া নাই।
কিয় বা খাব নিদিয়ে, অ' কিজানি হেৰি অ' সৰস্বতীৰ বাহন বুলি কাৰণে নেকি। কিন্তু ৰাজহাঁহটো হে হয়।
অ, মানে সেইটো ক'লে আৰু সেইটো মনতে বহি গ'ল, সেই তেতিয়া পা বুলি মই হাঁহ খোৱাই নাই, আজিলৈকে মুখতে দিয়া নাই। মানে খাবলৈও মন নাযায় কব গ'লে হাঁহটো মোৰ।
মই খাওঁ কিন্তু মানে গোন্ধ নোলালে খাওঁ, কিন্তু কিছুমানৰ আকৌ বহুত গোন্ধাই মানে হাঁহৰ হেৰিটো। অ', সেইকাৰণে মানে খোৱা নাযায়। আৰু ছাগলীতো কিছু কিছুমানৰ বহুত গোন্ধায়।
অ', ছাগলীটো কুকাৰত বনালে ভাল লাগে, কুকাৰত বনাব লাগে।
অলপ মছলাটো বেছিকে দিব লাগে পিয়াজ চিয়াজ উপায় নাই আৰু, খাও খাও, মোৰ খোৱাৰ তেনেকুৱা কোনো বাছ নাই মই খাও। অ', কেৱল মই তিতা নাখাওঁ আৰু।
অ', তিতা নোখোৱা, মাছ ধৰি পাইছা?
মাছ মই বৰশীত, বৰশীতে বহুত আগতে ধৰি পাইছিলোঁ এতিয়া নাই মই মাছ মাৰিব নাজানো বাৰু।
আগতে আমি যেতিয়া সৰু আছিলোঁ ন' তেতিয়া, গাঁৱতে মোৰ ভাইটি আছিলে দাদা আছিলে এনেকে চাৰি পাঁচটামান পোৱালি যাওঁ। গৈ, তোমাৰ এ অলপ অলপ যে পানী যে ৰখি থাকে জেগাবোৰ মানে পথাৰতে লাষ্টত শুকাই যাওঁতে অলপমান পানী নাথাকে।
উম,
তাতে বাল্টিং লৈ যাওঁ বাল্টিং লৈ কিনে সেই জেগাখন খিঁচি দিওঁ আমি।
অ',
খিঁচি দিয়া হয়, তাতে কুচিয়া ওলায় মাছ ওলায় কেঁকোৰা ওলায় ধেৰ মাছ পাও মানে আমি গোটেই, তেতিয়া মানে আৰু জংঘলিৰ নিচিনা পোৱালি আছিলো ক'ব গ'লে।
হয়, কেঁকোৰাটো ধৰিলে জানোঁ চেপ নামাৰে নি, চেপি নিদিয়ে?
চেপি দিয়ে বাৰু কাৰণ তাৰ হাতকেইটাত ধৰিব লাগিব ডাইৰেক্ট তুমি তাক ধৰিলে নপোৱা হাতকেইটাত ধৰি লবা সি চেপিব নোৱাৰে আৰু। অ', দুটা হতেদি ধৰিব লাগে, আৰু এই ৰাতি ৰাতি ওলাই গলে চাইডে চাইডে ওলাই থাকে ন'। মানে তোমাৰ যোৱাবাৰ ঢেৰ কেঁকোৰা পালো আমি কেঁচি যে কেঁচি
উম
কেঁচি খন দি তোমাৰ হাতটো চেপা মাৰি ধৰিলে সিয়ন্তে ওলাব নোৱাৰে আৰু
অ মোৰ মানে কেতিয়াবা উ মোৰ মায়ে কেতিয়াবা আমাৰ চোতালত তেনেকে বনাই দিয়ে কিন্তু সেই মই কেতিয়াও ধৰি পোৱা নাই আৰু মই সেই এবাৰ নে দুবাৰ তাকো তিনিটা মান মাছ উঠাই পাইছো আৰু মই এবাৰ যা মানে যে হেৰি চালনি লৈ লৈও মাছ ধৰে
অ আমাৰ ইয়াতে তোমাৰ আগতে পলঙি জাল মাৰিছিলে আকৌ এনেকে ঢেৰ জাল আছে ন সেই জাল বোৰ মাৰে অচিন নোপোৱা এ বাঁহেৰে বাঁহেৰে এনেকে দুডাল চাৰিডাল বাঁহ থাকে তাতে এখন জালৰ নিচনা লাগি থাকে তাকে
অ নহয় জাল দেখিছো কিন্তু মানে কোনখন কি জাল চিনি নাপাও সেনেকুৱা দিয়া তেতিয়া হলে
পাইছিল এতিয়া নোপোৱা হ'ল মাছ
উম, আমাৰ ফালে কিন্তু মাছ মাৰিব যায়। আমাৰ জান এখন আছ ছে আমাৰ ঘৰৰ কাষতে।
যাম ৰ'বা এদিন তোমালোকৰ ফালে মাছ ধৰিবলৈ।
অ', আহিবা।
আ
দিয়া, অ', দিয়া, দিয়া তেতিয়া হ'লে, বাই।